কোৱা।
অ' কি খই আছা?
এ, ঘৰৰ পৰা অলপ ওলাই আহিছোঁ বুজিছা।
অ', মই মানে এই মই মানে ঘৰতে আছিলোঁ। মানে আমাৰ ফালে যে
উম।
মেইন ৰোডত এটা ডাঙৰ এক্সিডেণ্ট হ'ল, সেইটো চাবলৈ গৈছিলো। এতিয়া তাৰ পৰা আহি আছোঁ।
অ', অ', দুৰ্ঘটনা হ'ল ন', কি দুৰ্ঘটনা হ'ল বা
সেইটো তোমাৰ চাৰিচকীয়া বাহন আছে না, সেইটো তোমাৰ মানুহ আছে ছিলে তোমাৰ মানুহ বহুত মানুহ আছিলে, মানে কামৰ মানুহ লৈ গৈ আছিলে। ডাইৰেক্ট মানে মেইন ৰোডৰ পৰা দাদাক পথৰত ডাইৰেক্ট নমাই দিছে, গছত লাগি কিনে গাড়ী পুৰা ভাঙি চুৰমাৰ হৈ গ'ল আৰু মানুহ পুৰা দুখ পাইছি।
অ', বেছিটো হোৱা নাই মানুহবিলাকৰ?
অ', বহুত বেছি দুখ পাইছি। অৱস্থা বহুত বেয়া, অৱস্থা বহুত বেয়া তাৰপিছত তোমাৰ এম্বুলেন্স অ', এম্বুলেন্ঞ্চ ফোন কৰিছে, এম্বুলেন্ঞ্চৰ ভিতৰত মানুহখিনি লৈ গৈছে আৰু এতিয়া কেৰেঙা আহিছে কেৰাঙ আহি কেনে এইটো গাড়ীটো উৰাই উঠাই আছে।
উম, হয় বুজিছ কেতিয়াবা। এই হয়, এইবিলাক কি কবা।
অ', আৰু আমাৰ চাগে ফ'ৰ লেইন না। ফ'ৰ লেইনত তোমাৰ বহুত গাড়ী বিলাক বহুত স্পিডত আহে, কেতিয়াবা মানে টাৰ্নিং থাকিলে কন্ট্ৰল কৰিব নোৱাৰে, তাৰপিছত ডাইৰেক্ট নমাই দিয়ে।
সেইটোৱে আৰু কি ক'ব উপায়টো নাই, স্পীডটো দিছেই চলাবলৈ যেতিয়া ফ'ৰ লাইনতো দিছে স্পীড চলাবই লাগিব।
অ', চলাবই লাগিব অ', অ', এইটোয়ে ফ'ৰ লাইনত তোমাৰ লিমিটেই থাকে এইটি
অ'।
যে তুমি কোনো হেৰি ন-নোহোৱাকে তুমি আৰামছে যাব পাৰিবা।
উম।
এতিয়া মই সেইটোৱে চাই আছো, এতিয়া মই ৰখি ৰখি ৰাস সেইটোৱে গাড়ী যি উঠাই আছে কেলেঙেদি সেইটো মই চাই আছো, পুৰা ভিৰ হৈ গৈছে ম ইমান মানুহ আহিছিলে
অ', ঘৰ কেইটামানত যাবা পিছে?
ঘৰ এইটো গাড়ীটো উঠালে চাই কি কেনে ধৰা আধা ঘণ্টা, একঘণ্টামান পিছত যাম।
অ', ঠিকে আছে বাৰু, মই খোৱাৰ পৰা উঠিছো এতিয়া। মই অলপ মানে শুই আছিলো, গ'লতো বতৰটো ভাল কৰিলে যে অলপ।
অ', অ'।
তাৰপিছত এতিয়া উঠিছোহে, উঠি পেলাই এতিয়া মোৰ লগৰ-লগৰ এটা আহিব। তাৰপাছত আকো যাম, কাম এটা কাৰণে মানে।
উম, কি কাম?
এনেই মানে কথা চথা পাতিম, কেৰেম খেলিম গৈ এটা জেগাত।
অ', মানে এ এনেই সন্ধিয়াৰ আদ্দা।
উম, আড্ডা।
উম।
নহ'লে কি কৰিম আৰু ঘৰখনত আমনি লাগি যায়, আৰু মোবাইলত কিমান চাবা আৰু।
অ', সেইটোয়ে মোবাইল গোটেই দিন কাম বন নাথাকিলে, গোতেইদিন ইমান মোবাইল কোনে চাই। আামনি লাগি যায়, মবাইল চাই চাই।
উম। আগতে ভাবো, মোব আগতে চাবাচোন আমি মোবাইলটো চাবলৈ বেছি হৰি কৰিছিলো হয় নহয়।
অ', তেতিয়া আমাৰ অ', তেতিয়া আমাৰ নিজৰ মোবাইল নাছিলে, তেতিয়া মানে আমি মোবাইল ভাবিছিলো যে কেতিয়া মোবাইল ল'ম কেতিয়া চাম। তেনেকৈ ভাবি আছিলো।
চালো
অ', সেইটোয়ে, এতিয়া মোবাইলনো আৰু কিমান চাম। আমনি লাগি যায় এতিয়া চাই চাই, অ' আমনি লাগি যায় একবাৰে।
কি ক'ব উপায়তো নাই।
উম।
এতিয়া তুমাৰ পুখুৰিটো বিজনেছতো কেনেকুৱা চলি আছে, শুনিছিলো পুখুৰী এটা খান্দি পেলাই বোলে তুমি মাছ দিছা তাত।
অ', মাছ তোমাৰ এই আমাৰ দুটা পুখুৰী আছে, দুটাতে তোমাৰ মাছ এৰিছো এটাত তোমাৰ ডাঙৰ ডাঙৰ মাছ এৰিছো, আৰু এটাত সৰু সৰু পুনা মাছ যে সেইবোৰ মাছ এৰি আছো, এৰি কিনাই এতিয়া দানা চানা দি আছো, খুৱাই আছো মাছক। ঠিকে আছে মাছবোৰ, আৰু পানীও এতিয়া পুখুৰীত আগতকে বহুত বাঢ়িছে। এতিয়া মাছৰ কাৰণে, একদম পুৰা মাছ বোৰে একদম পুৰা জাগা পাইছে অ'।
তোমালোকৰ ফালৰ নদীৰ পাই পানী সোমাই ন' সেইফালে?
নদীৰপা, নদীৰ পানী সোমাই কিন্তু এইবাৰ মানে বতৰটোতো তুমি চাইচাই কেনেকুৱা বতৰ, পুৰা গৰম দি আছে। সেইকাৰণে পানীটো, সেইকাৰণে মানে পানীটো এতিয়ালৈকে আহা নাই।
অ'।
নদীৰ পানীটো এতিয়ালৈকে আহা নাই।
অ' ভালেই হৈছে তেতিয়'লে তুমি, কি আছিলে তোমালোকৰ সেইফালে ফিচাৰী খুলিলে বোলে প্ৰফিট হয় মই শুনিছোঁ। মই মানে খুলিম বুলি ভাবি আছোঁ। এইটো কামত মানে
উম, বেছিভাগ মানুহে তোমাৰ ফিচাৰী ফিচাৰী মানে তোমাৰ ফিচাৰী কাম বহুত মানুহে কৰে। মাছ টাছ এৰে।
সেইটোয়ে, এইটো কামত এনে প্ৰফিট চফিট হয় নে কি এনে
প্ৰফিট মানে কি তোমাৰ অ' মোটামুটি হয় কিন্তু এইটো তোমাৰতো কষ্ট নাই না, তোমাৰ লাগি থাকিব নালাগে, ডেইলি ডেইলি যে তোমাৰ লাগি থাকিবা সেই নহয় নহয়, তুমি এবাৰ মাছ এৰিবা আৰু মাজে মাজে দানা চানা দি থাকিবা, এবাৰ এবাৰ। লাষ্টত বিক্ৰী কৰিবা, এইটোত কষ্ট নাই না, প্ৰফিট আছে।
অ' ঠিকে আছে বাৰু দে এইটো কাম, মানে মই কৰিম বুলি ভাবছিলো, বেয়া ভাবিছে নেকি কথাটো?
নাই নাই তুমি কৰিব পাৰা, কৰিলে তুমি ভাল ভাল মাছ এৰিবা ধৰা যিবিলাক মাছৰ তোমাৰ দাম বেছি থাকে সেইবোৰ মাছ এৰিবা।
অ'। ঠিকে আছে মানে মই কি ভাবিছোঁ পুখুৰী এটা মানে খান্দিলে ভাল হ'ব নে লিজত লৈ ল'লে বেছি ভাল হ'ব? বৈটো কোৱাচোন।
নাই নাই, এতিয়া তুমি যদি তোমাৰ মাটি থাকে, যদি মাটিত কিবা খেতি বাতি কৰি আছা তেতিয়াহ'লে খান্দিব নালাগে আৰু যদি মাটি টিতো তোমাৰ বেকাৰ পৰি আছে, কিবা খেতি বাতি নহয় উম, ধৰা বালি পৰি থাকে মাটিত তেনেকুৱা মাটি হ'লে তুমি খান্দিব পাৰা। ভাল মাটি খান্দি নষ্ট নকৰিবা, ধৰা ভাল মাটি যদি থাকে তেতিয়াহ'লে নষ্ট নকৰিবা।
মানে গম পাইছোঁ, আমাৰ এইফাল মানেভাল মাটি মাটি আছে তেনেকে মানে পুকুৰী খান্দিবলৈ মাটি নাই মানে
অ' তেতিয়াহ'লে ধৰা তোমাৰ, অ' ঘৰৰ ওচৰত যদি কাৰোবাৰ থাকে কিবা এটা দি কেনে লিজত লৈ ল'বা।
সেইটোৱেই মানে লীজত ল'ম বুলি ভাবিছোঁ, বেয়া হ'ব নেকি লীজত লৈ ল'লে? লোকচানতো নহয় ন'।
নাই নাই লোকচান নহয়, লোকচান নহয় লোকচান নহয়। তুমি ভাল ভাল মাছ এৰিবা, বেছিকে দিবা।
সেইটোৱে। তাকে মাছখিনি কৰি কিনো, মই কৰিম বুলি ভাবি আছোঁ ৰ'বা কিন্তু লীজত লৈ ল'লে মুখেদি ক'লেতো নহ'ব কাগজ পাতি কৰিব লাগিব।
অ' কাগজ পাতি কৰিব, ক'ৰ্ডত যাব লাগিব।
এনে য এনে যদি পইচা চইচা দি দিওঁ পিছত কয় বোলে মোৰ পুখুত কিয় এইবিলাক কাম কৰি ফুৰিছ? কি হেৰি আছে তই যে মোক পইচা দিছ বুলি।
অ' পিছত অ' পিছত তোমাক ফচাই দিব, অ' পিছত তোমাক ফচাই দিব পাৰে।
উম, কাকো নোকোৱা নেবেলাক যদি আমি যদি কামটো কৰো তেতিাহলে নহ'বতো সেই সেইকাৰণনে ভাবিছোঁ গামবোৰাকো মাতিম তাৰপিছত মানে একেলগে মানে মানুহ কেইটামান মানে সাক্ষী থকাকৈ কামটো কৰিম তেতিয়া মানে পিছত একো কৰিব নোৱাৰে যেন।
অ', অ'। ক'ৰ্ডত গৈ কিনে এটা দলিল, অ' এটা দলিল কৰাই ল'বা, এটা দলিলত এটা দলিলত তুমি চহী কৰাই ল'বা।
সেইটোৱে দহবছৰৰ কাৰণে লৈ ল'ম বুলি ভাবছিলো যে
অ' লৈ লোৱা, অ' নাই নাই বেছি বছৰৰ কাৰণে লৈ ললে তুমি কম পইচাত ল'ব পাৰিবা, তোমাক প্ৰফিটটো আৰামচে আহি থাকিব, বছৰে বছৰে তুমি মাছ
সেইটোৱেই। হেল্ল'।
অ' শুনি আছোঁ।
শুনিছা? নে তোমাৰ এই নে ৱৰ্কটো অলপ, নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে, বুজিছা? আমাৰ যিহে এতিয়া নেটৱৰ্ক বেয়া চলি আছে।
অ', অ', এতিয়া নেটৱৰ্কটো আহিছে।
অ', এতিয়া ঠিকেই আহি আছে বাৰুতে, ময়ো ভাবিছোঁ আমাৰ সেইফালে টাউনৰ ফালে বাৰু নেটৰ্কটো ধুনীয়া চলি থাকে, আমাৰ এইফালে কিয় ইমান নেটৱৰ্ক বেয়া চলে
অ', গাঁৱত অ', গাঁৱত গম নাপ পাওঁ, আগতে নেটৱৰ্কটো পুৰা ভাল চলিছিলে, এতিয়া মানে বহুত বেয়া হৈ গৈছে নেটর্কটো।
সেইটোয়েই, এইবিলাক মানে কি হৈছে গমেই পোৱা নাই আৰু আজি আমাৰ লগত তাই গাড়ী ল'ব গৈছে, আনিলে সেইখন গাড়ী।
অ', কি গাড়ী আনিলে?
নাই লগৰটোৱে অনা নাই, লগৰটো মানে হেৰি গৈছিলে, মমাকৰ ল'ৰাই ল'লে। সি তাতেই আছে, তাক ফোন কৰিছিলোঁ। কে টি এম ল'লে, কে টি এম কিবা এখন আছিলে, মই তোমাক ফটো মাৰি দি দিম দিয়া পিছত, মানে কি হ'ল তাক মই ফোন কৰিলো, তো কৈছো ক'ত আছ? আহচোন এই আমি এইফালৰ পৰা আহোঁগৈ মানে, মোৰ গাড়ীখন নাই তুমি গম পোৱাই বেয়া
অ', অ', গম পাওঁ, অ', গম পাওঁ, তুমি কৈছিলাই।
অ', সেইটো কাৰণে মই ক'লো, যাওঁ বৈ, সি কৈছে, নাই মই এতিয়া হেৰিহতৰ ঘৰত আছোঁ, মই মামাহঁতৰ লগত আছোঁ, কাইলৈহে যাম। মই কৈছোঁ, হ'ব দে আৰু, কি কবি এতিয়া? নাই যদি কি ক'ম আৰু, মোৰ উপায়তো নাই।
অ', সেইটোৱেই, এতিয়াতো তোমাৰ ঘৰতেই থাকিব লাগিব।
নাই আই এজন আহি, আৰু এজন আহিব বাৰু লগৰ, তেতিয়া উলাই যাম আৰু।
অ', তেতিয়াহলে যাব পাৰিবা বাৰু আৰু এই তুমিযে কেইদিনমান আগতে মোক কৈছিলা, এ মুৰ্গীৰ ফাৰ্ম নে কিবা এটা ফাৰ্ম খুলিব বুলি।
অ'।
সেইটো পিছত কি ভাবিলা পিছত? একোতো নক'লা
পাক। নে কি ভাবিলো আৰু? মই মানে ফাৰ্মৰ হেৰিতো বনালো বাৰু তে বাহিৰৰ হেৰীতো মানে বাঁহ চাঁহ হেৰি দি।
অহ।
বহুত মানে ডাঙৰকৈ বনালো, এতিয়া মানে হেৰি, এতিয়া কোম্পানীৰ মানুহখিনি অহা নাই। পেক্টচনৰ কাৰনে, তুমি যেনেকে কৈছিলা ধৰ, কোম্পানী মানুহ আহি ইন্সপেক্টচন কৰিব যায়, মোৰ মানে এপ্লাই কৰিলো
অ', তোমাৰ কথা শুনি আমাৰ ইয়াতো, মই, আমাৰ ইয়াতো যে আমি বনাইছোঁ এটা। ডাঙৰকে বনাইছোঁ তোমাৰ, অ', আমাৰোটো মানে এতিয়ালৈকে কমপ্লিট হোৱা নাই, মানে বনাই আছোঁ, তোমাৰ খুটা কেইটা হেৰি কৰি হৈ গ'ল, মানে এতিয়া মানে অলপ কাম বাকী আছে, অলপ কাম হৈ যোৱাৰ পিছত তাৰপিছত কোম্পানীক খবৰ দিম, তাৰ পিছত সিহঁতে আহি আহি কিনে চাৰ্ভে কৰিব, চাৰ্ভে কৰাৰ পিছত যদি ঠিক ঠাক থাকে, তেতিয়াহ'লে কি কি বস্তু আমি কিনব লাগিব, সেইখিনি আমি কিনিম তাৰ পিছত, সিহঁতে মুৰ্গীৰ পোৱালি আমাক দি দিব।
সেইটোৱে মই এতিয়া হেৰি হ'ল বাৰু, তে মানে চাই ইনসপেকশচন হবলৈ কাইলৈ আহিম বুলি কৈছে, কি হয় তাকে চাওঁ ৰ'বা মানে মই ধুনীয়াকৈ বনালোঁ গোটেই বস্তুখিনি এতিয়া যেনেকে কৈছিলে ধৰক, ইমানটো ক্ৰাইটেৰিয়াৰ ভিতৰত ডাঙৰ বনাব লাগিব ইমান খিনি মই মানে হেৰি থাকিব লাগিব, কৈছিলে মইচাৰ বুলি কয় যে মানে গৰম আৰু ঠাণ্ডা মিক্সটোত
অ', গৰম, অ', ঠাণ্ডা আৰু বাল বোৰ তাৰ অ', তাৰ তোমাৰ লাইট বোৰ যে লগাবা। ৰঙা ৰঙা লাইট টো যে, আগৰ পুৰণা দিনৰ লাইট বোৰ যে, এশ পাৰৰ দিনা কি কয় যে সেইটো সেইটো লাইট লগাবা।
অ', সেইটো, সেইটো লাইটত অলপ মানে বিলটো বেছিে গম পোৱা নাই।
অ', বিলটো বেছি আহে কিন্তু সেইটোোৱে মানে অলপ টাপ দিয়ে যে। গৰমত সেইটো ন'লগলেও হ'ব কিন্তু, শীতত শীতকালত যে সেইটো লগাব লাগিব। গৰমত সেইটো নিদিলেও হ'ব।
অঁ, লগাম কাৰণ যিহেতু আমাৰ সেই লোকেল মুৰ্গীৰ নিচিনা এইবিলাক নহয়, কাৰণ এইবিলাক চব ঔষধৰ ওপৰতে জীয়াই থাকে হয় অন কথাটো, ঔষধ এটা ন উপৰতে জীয়াই থাকে, যোনটো মুৰ্গী
যোনটো মুৰ্গী ডাঙৰ হ'বলৈ ধৰ এতিয়া তিনিমাহ চাৰিমাহ লাগে আমাৰ লোকেল মুৰ্গীটো সেইটোতো এক কি একমাহতে হৈ যায় চাগৈ ন?
অ একমাহ একমাহ তোমাৰ এটো হেৰিদিন লাগে তোমাৰ পঁত্ৰিশ দিন লাগে পঁত্ৰিচৰ পৰা চল্লিশ দিন লাগে।
সেইটোৱে ভাবাচোন ইমান জল্দি কেনেকে ডাঙৰ হৈ যায় যি
অ সেইটোয়েতো ইমান অ এট ইমান সৰু পোৱালিৰ পৰা ডাইৰেক্ট দেৰ কেজি দুই কেজি হৈ যায় একমাহতে। এইটো কেনেকুৱা কথা এইটো মানে পুৰা দানা আৰু সেই সেইবোৰ কিবা মেডিচিন চেডিচিন যে থাকে সেইবোৰ ওপৰতে সিহঁতে মানে বাচি থাকে।
এইয়াই মানে এইবিলাক হ'লে মানে খালে মানে নিজৰ শৰীৰৰ কাৰণে অসুস্থ কৰি পেলাই গম পোৱা নে কথাটো?
অ, অ, গম পাওঁ, কিন্তু সেইটোৱে- সেইটো কাৰণেতো মানে ব্ৰইলাৰ মুৰ্গী ইমান নাখায়, লোকেলটোয়ে খায়।
এইটোয়ে ব্ৰইলাৰ মুৰ্গীটো মানে এনেকুৱাই কিব হেৰি হৈ যায়। আৰু কিন্তু কি কবা চেল বেছি হৈ যায়।
অ, চেল, অ, চেল এতিয়া বহুত হৈ আছে। মানুহে যে মানে প্ৰডাক্ট যে উৎপাদন কৰি সময় পোৱা নাই ইমানে চেল হৈ আছে।
এইটো এতিয়া চোৱা এতিয়া ধৰা, আমিতো বিচাৰে লোকেল মুৰ্গী খাব বিচাৰিলে কেজি তাতকৈ বহুত বেছি। এয়া ধৰ, সেইয়া কেজি কিমান চলিছে? এশ পঞ্চাশ টকা কেজি চলি আছে তাত। মানে এতিয়া লোক হে ব্ৰইলাৰ কথা কৈছো এশ পঞ্চাশ টকা কেজি চলি আছে
চলি আছে অ।
অ, এতিয়া তা হেৰি লোকেলটোতো বহুত দাম বেছি। কাৰণ সেইটো ময়ো তিনি দু দুই কেজি মান। অ, তিন- তিনিশ চাৰিশ টকা হ'ব। কি বিশ্বাস কৰিম ন হয়নে নহয় কথাটো মই কৈছোঁ?
সেয়াই মাংসখন খাবলৈ যদি ইমান পইচা দিব লাগে। তাতকৈ ভাল নোখোৱাই ভাল। বা ব্ৰইলাৰ আনি খোৱাই ভাল।
অ সেইটোয়ে।
উম।
আৰু সেইটো ব্ৰইলাৰটো যে পটককে পোৱা যায়। আৰু লোকেলটো পটককে পোৱা নাযায়, অ' পোৱা নাযায়।
সেয়াই ডিমাণ্ড বেছি চাপ্লাই কম যে সেইকাৰণে মানে বস্তুটোৰ দাম দামতটো বেছি, আৰু ইয়াৰ চাপ্লাই বেছি ডিমাণ্ডটো মানে কম যে অলপ। ডিমাণ্ড মানে চবে বেছি সেয়ে মানে চাপ্লাই আৰু ডিমাণ্ডটো পুৰা বেলেঞ্চ হৈ থাকে যে। সেইকাৰণে মানে ইমান দাম ত নাবাঢ়ে নকমেও কেতিয়াবা ধৰা।
উম উম।
কেতিয়াবা কাঠ চিত মানে বহা হয় আৰু।
উম।
তাৰ কাৰণেই হৈ থাকে আৰু এনেই পিছে কথা এটা ক'ম বুলি ভাবিছিলোঁ ৰ'বা পাহৰি থাকিলো নহয় মই
কি কথা কোৱাছোঁন?
এ আমি মানে এফালে ঘুৰিব যোৱা কথা আমি আমি মানে এইফালে ঘূৰিব যোৱা কথা আছিল। তাৰ কাৰণে ফোন কৰিছিলোঁ তোমাক বেলেগ কথা পাতি, বেলেগ কথাই ওলাই গৈ থাক থাকিলে আৰু আমাৰ, ফুৰিব যাবা নেকি? এ' আছিলে মানে জেগা টোকা
অ' যাব পাৰি ধৰা দেওবাৰ মানত।
উম মানে, ইয়ে মানে ভালকৈ ফুৰিব যাম বুলি ভাবিছোঁ বুজিছা মানে এই পাহাৰৰ চাইডে।
অ, এইটোয়েটো ভালকে অ, এইটোয়েটো ভালকে গ'লেটো দেওবাৰে যাব লাগিব। দেওবাৰে চবেই ফ্ৰী থাকে। কাম বন কাৰোৰে নাথাকে। অ।
উম, দেওবাৰে যাব লাগিব নে কি কোৱা?
অ দেওবাৰে যাব লাগিব নহ'লে, তোমাৰ মিলিলে মোৰ নিমিলে মোৰ মিলিলে তোমাৰ নিমিলে বেলেগৰ নিমিলে সেইটোৱে হৈ যাব।
উম যিহেতু তোমাৰ কলেজৰ ইণ্টেঞ্চিপো আছে এতিয়া।
অ তোমাৰো কাম থাকে।
উম, এইবিলাকৰ কাৰণে আৰু আমি দেওবাৰটোকে মিলাও আৰু বুজিছা। মোৰ কাইলৈ বাৰুতে অ'ফ আছে। কাইলৈ বাৰলে বন্ধ আছে কাম, কাৰণ যি, হে ৰ'দ দি আছে এইকেইদিন।
অ', কাইলৈ যদি বন্ধ থাকে তোমাৰ কাম তেতিয়াহ'লে শনিবাৰে খালি মাজত শনিবাৰ থাকিব, শনিবাৰৰ পিছত দেওবাৰ দেওবাৰে আকৌ বন্ধ।
অ', আৰু মোক শনিবাৰে এইফালে যাব লাগিব মানে, মাতিছে যে এইফালে কৈ আছে ঠিক নাই মানে যোৱাতো ফিক্স হোৱা নাই এতিয়ালৈকে।
অ', তেতিয়াহ'লেটো তোমাৰ যাওঁতে যাওঁতে একেবাৰে সোমবাৰে
সোমবাৰে মানে দেওবাৰে ফ্ৰী আছো এতিয়া মই জাষ্ট, দেওবাৰে ফ্ৰী আছো, তেতিয়াটো দেওবাৰে আমি যাব পাৰিম।
অ', দেওবাৰে অ', দেওবাৰে মিলাব লাগিব মইও মোৰ